হেল্ল'। হেল্ল! হেল্ল! হেল্ল'। শুনিছেনে? হেল্ল'। হেল্ল'। শুনিছেনে? কাতি দিউ
শুনিছো।
অ অ আপোনাৰ মাতো অহাই নাছিলে।
অ এইটোৱে আপোনাৰ নেটৱৰ্কৰ বিজুতিৰ ফলত মাতটো অহা নাই চাগে।
অ অ এনে ভালেই নে আপোনাৰ?
ভালে-ভালে-ভালে আপোনাৰ?
উম-উম-উম, আছোঁ আছোঁ।
অ এতিয়া বৰ্তমান ক'ত আছে আপুনি? কাশ্মীৰ কাশ্মীৰত আছে নেকি?
এ নাই নাই ঘৰতে আছোঁ, ঘৰতে আছোঁ।
অ আপুনি বোলে, কাশ্মীৰ যাব বুলি শুনিছিলো।
এ কাশ্মীৰত মানে অলপ ফুৰিব যাওঁ বুলি ভাবিছিলো কিন্তু মানে বাজেটটো নিমিলিলে।
কাশ্মীৰত আপোনাৰ ভয় লাগে নে যাবলৈ নালাগে?
ভয়তো অলপ লাগেই, জেগাবোৰ ইমান ভাল নহয় না।
উম সেই জেগাতটো কিয় ভাল নহয়, আপোনাৰ দৃশ্য কেনেকুৱা বঢ়িয়া-বঢ়িয়া দৃশ্য আছে।
অ এনেই মানে হেৰিটো ভালে আছে, হ'লেও মানে ভয় লাগে না। ইমান যুদ্ধ-তুদ্ধ হৈ থাকে।
যুদ্ধ তাত ক'ত হয়? আপোনাৰ আগ্ৰ উগ্ৰপন্থীহে আছে।
অ সেইটোৱেটো হৈ থাকে না ভয় লাগে সেইটো কাৰণে, তাৰপিছতে আপোনাৰ বাজে টো নিমিলিলে। তাৰপিছত, সেইটো কাৰণে মানে যোৱা অ পইচা লাগিবটো আপোনাৰ।
হয়।
বা বাজেটো নিমিলিলে যে, সেইটো কাৰণে মানে যোৱা নহ'লে আৰু।
আমাক নো নিব নেকি ক'ৰবাত গ'লে? ঘুৰিব ফুৰিব। ফুৰিব কৰিলে আমকো নিব নেকি?
অ তেনেকে ত্ৰিপ এটা ওলাব পাৰি ন।
অ আমাকো নিবচোন অকলে নাযাব।
অ হ'ব বাৰু এনেই মানে তেনেকা অলপ মানে পাঁচ ছটা মান মানুহ মিলি পেলাই, এটা ট্ৰিপত যাব পাৰি ন।
প্ৰাকৃতিক দৃশ্য থকা জেগা হ'লে ভাল আছিলে।
অ' তেনেকা মানে ভাল ভিউৰ কাৰণে জেগা তেনেকা কি হব পাৰে, লাডাখ-চাডাখ হ'ব পাৰে ন।
হয় তেনেকুৱা আছে বাৰু, আপুনি গৈছে নেকি আগতে লাডাখ।
নাই, নাই। নাই, নাই যোৱা নাই এনেই যাব মনতো আছে বাৰু।
ক'ত ক'ত যাব ইচ্ছা আছে।
কি কি?
ক'ত ক'ত যাবলৈ ইচ্ছা আছে।
অ' মানে যাবলৈ মোৰ মন আছে লাডাখ, কেদাৰনাথ।
আৰু?
হেয়াই আৰু।
বদ্ৰীনাথ।
নাই, নাই সেইবিলাক জেগাৰ ইমান চখ নাই, লাডাখ আৰু কেদাৰনাথটো মন আছে আৰু। কি কয়?
অহ' বৃন্দাবন।
অ' বৃন্দাবনটো মন আছে, সেইটো বাৰু অ'।
উহ হয়। আপুনি যাব পাৰিব দিয়ক আপুনি
কি কৈছে।
আমাৰ মানে ত-পেকেজ, ত-পেকেজ এটা আছে, সেইটো যাব পাৰিব নেকি আপুনি।
অ' তৰ পেকেষ্টো ন এনেই কিমান দিনৰ কাৰণে যাব।
আপুনি জগটোৰ ওপৰত নিৰ্ভৰ কৰিব কিমান দিন যাব পৰা।
হয় হয় এনে এনে আপ। এনে আপোনাৰ প্ৰাইজটো কিমান পৰিব।
প্ৰাইচটো আছে আপোনাৰ জোগাটো ক'ব তেতিয়া প্ৰাইচটো জনাব পাৰিম আপোনাক।
আপুনি জেগাতটো যাব কত আপোনাৰ তৰ পেকেজ টো কলৈ যাব সেইটো ক।
টুৰ পেকেজ আছে আপোনাৰ কেদাৰনাথলৈ যাব পৰা আছে।
হয়।
আপোনাৰ লাডাখ লাডাখলৈ আছে কাশ্মীৰ আছে।
হয়।
আপুনিটো জুন, কোনটো জেগা পা যাব, সেইটোৰ ওপৰত আপোনাৰ পেকে পৰ্শিং টো নিব কৰিব।
হয়' হয় এনে মানে, কম প্ৰাইচ কোনটো হ'ব।
কম পাইচ মানে আপুনি সকলো জেগা ঘূৰোৱা হলে আপোনাৰ প্ৰাইচটো বাঢ়িব।
হয়, হয় মানে মোৰ তাক
একেবাৰে নিম্নতম, উহ একেবাৰে নিম্নতম আপোনাৰ থাৰ্টি থাউজেণ্ড
থাৰ্টি থাউজেণ্ড ন।
উম।
হয় হয় মানে মোৰ মানে হাতত মানে বেছি এতিয়া পইচাও নাই ত মানে বেছি। বেছি ডাঙৰ বাজেটতো যাব নোৱাৰম ন সেইটো কাৰণে।
মানে বাজেটটো কম হ'লে আপোনাৰ। কম কম জেগা ঘূৰিব পাৰিব বা খাদ্যৰ ওপৰত কম কম। মানে এটা লিমিট থাকিব।
অ এনেই ফেচিলিটি বোৰ তো ভালেই দিব ন।
ফেচিলিটি আপুনি মানে। কম প্ৰচত আপুনি লিমিট থাকিব কিছুমান। কিন্তু যদি হাই প্ৰাইচিঙত কিনে, তেতিয়া আপোনাৰ লিমিট- কোনো লিমিট নাথাকে, নিজ ইচ্ছামতে মানে- ক'ত ক'ত যাব ক'ত ক'ত নাযাব কোন কোন য তাৰে ভিতৰত কোন কোন জোগা যাব সেইখিনি, মানে নিজৰ ইচ্ছামতে কৰিব পাৰিব।
হয় হয়, এনেতো চাবলৈ গ'লেতো যোন টো হাই ক মানে প্ৰাইজ হয় সেইটোতে তো লাভ আছে ন।
আই পেকেজত আপোনাৰ লাভ আছে, কাৰণ তাত কোনো লিমিট নাথাকে।
নাথাকে ন সেইটোৱটো হয়।
উম, আপুনি মানে য'তে যাও কয় তাতে নিয়া হব। আৰু যদি কম প্ৰাইচিঙত সেইটোত- মানে লিমিট থাকে আপুনি য'ত যাওঁ বুলি কয় তাতে যাব নোৱাৰিব। মানে পেকেজটোত যোন যোন জেগা ইনক্লুড আছে। তাতহে যাব পাৰিব, উম।
ত এনেই এনে কেতিয়া যাব মানে সেইটো।
আপুনি যেতিয়া যে আমাৰ পেকেজটো, গোটেই বছৰ জুৰিয়ে যোৱা হয়।
হয়।
বছৰজুৰি থাকে।
অ এনেই মানে, এইকেইদিনৰ ভিতৰত কেতিয়া যাব?
একেদিনৰ ভিতৰত, আমাৰতো যিহেতু কৈছোয়ে যে- পেকেজিংটো আমি মানুহ পালে যেতিয়াই মন মানে যেতিয়াই যাবলৈ কয় তেতিয়াই যাওঁ।
হয় হয় এনে হাই প্ৰাইচটো কিমান কৈছিলে আপুনি।
আপোনাৰ কোনটো জোগাত যাব?
আহ এতিয়া ক'লেতো আমি বৰ্তমান কেদৰনাথ যাম।
কেদাৰনাথত আপোনাৰ ছিক্সটি থাউজেণ্ড পৰি যাব আপোনাৰ।
ছিক্সটি থাউজেণ্ড ন, অহ এনেই কিমান - দিনৰ কাৰণ এইটো উলাঘ টিপটো হ'ব?
ট্ৰিপটোতো আপোনাৰ, ফিফটিন ডেজৰ হৈ যাব।
ফিফটিন ডেইজ ন।
উম।
এনেই কিমানজন মানুহ যাব পাৰে আমি যাওঁ মানে আপুনি এনে জানে নেকি?
পাৰ পাৰ্চন হিচাপত ছিক্সটি থাউজেণ্ড।
হয় এনেই মানে কিমান জন মানুহ যায় যাব মানে এইবাৰত আপুনি জানে নেকি?
আপোনাক যিমানজন মানুহ কয় আমাৰ সিমানজন মানুহে ব্যৱস্থা কৰি দিয়া হ'ব।
হয়, ছিক্সটি থাউজেণ্ড হয় হয় এনে মানে আমাৰ মানে ঘৰৰ পৰা- আমাৰ ঘৰৰ পৰা তিনিটা মানুহ জাব পৰা কাৰণে মানে আপোনাৰ চিট হব নে?
চিটটো আপোনাৰ নিশ্চয় হ'ব কৈছে যে আপোনাৰ যিমানজন পাৰ্চন যাব সিমান জনে ব্যয়ৱস্থা- কৰি দিয়া হ'ব খালি আপোনাৰ পে'মেণ্টটো হাফ পে'মেণ্ট আগত কৰিব লাগিব।
হয় হয় এনেই মানে আপুনি কিবা কমাবনে অলপ আমিতো তিনিটা যাম ন ঘৰৰ পৰা।
তিনিজন গলেতো নিশ্চয় ডিছকাউণ্ট দিয়া হ'ব আপোনাক।
হয় হয়।
উম।
ঠিক আছে বাৰু আমি এইটো যাম আপুনি আমাৰ তিনটাৰ কাৰণে চিট বুক কৰি থব।
হয় আৰু যদি আপুনি কিবা- মানুহ আনি দিব পাৰে তেনে আপোনাক আৰু ডিচকাউণ্ট দিয়া হ'ব।
মানুহ তেনেকৈ ন।
উম, পাৰ পাৰ্চন আপোনাক ফাইভ থাউজেণ্ড কে দিয়া হ'ব।
তেতিয়া মানে মোৰ বাজেটোত পইচাটো কমি যাব ন?
উম, কমি যাব হয়।
হয়, হয়, এনেই মানে আমাৰ ঘৰৰ ওচৰত মানে তেনেকৈ কেইজনমান মানুহ হ'লে যাম বুলি ভাবি আছিলে পাঁচ ছয় জন মান।
উম।
উম, তেওঁলোকক তেওঁলোকৰ লগত মই কথা পাতিব লাগিব যদি তেওঁলোক যায় তেতিয়াহ'লে মানে মই আপোনাক জনাম।
আৰু এটা আমাৰ ডিচকাউণ্ট আছে স্পেচিয়েল যদি আপুনি বিশজন মানুহ আন দিব পাৰে৷ তেনে আপুনি ফ্ৰীতে ঘূৰিব পাৰিব ট্ৰিপটো আনন্দ ল'ব পাৰিব।
বিশজন আনিলে ন?
উম।
হয়, হয়, মই এনেই কথা পাতি চাব লাগিব।
উম।
হয়, হয়, মানে এতিয়া ধৰ ঘপকতে কৈওঁ দিব নোৱাৰো মাজতে কৈছিলে মানে এনেকুৱা আহ কেদাৰনাথ যোৱা এনেকুৱা ট্ৰিপ ওলালে ক'বলৈ। তাৰপিছত মানে তেনেকৈ মইয়ো যোৱা নহ'লে অলপ মোৰ বাজেটতো কম মানে মিলা নাছিলে। তাৰপিছত এতিয়া ধৰ অলপ এতিয়া ধৰ কম বাজেটতে পাইছো ন। উম, ত' তেওঁলোকক মোক তেওঁলোকে এতিয়া কোনটো যায় বা হাই উম তেঁওলোকক ক'ব লাগিব আৰু এইটোত থাকি এইটোত থাকিলে এইটো ফেচিলি ইয়াত মানে গ'লে বহুত ফেচিলিটি পাব আপুনি যি মন যি খা কৰিও খাব মন তেনেকে খাব পাৰি মই তেনেকৈ ক'ব লাগিব আৰু।
উম, আপুনি কিবা এতিয়া জব কৰি আছে নেকি?
নাই নাই তেনেকুৱা জব মানে বিজনেচ এটা চলাই আছো মই কাপোৰৰ বিজনেচ।
উম।
অ', এনে কাপ
মানে আমাৰ ইয়াত হয় হয়। মানে আমাৰ ইয়াত জব অপৰ্চোনিতিও পাব যদি আপুনি ভালদৰে মানু্হ চানুহ আনি দিয়ে।
হয়, হয়।
সেই অনুসৰি আপোনাক মোটা অংকৰ মানে চেলাৰী দিয়া হ'ব পাৰে।
মান্থলি চেলোৰী দিব ন?
উম, সেইটো বৃহৎ পৰিমাণৰ চেলাৰি হ'ব আপুনি যদি মানুহ আনি দিয়ে।
কি কৈছে?
বৃহৎ পৰিমণৰ চেলাৰি লাভ কৰিব আপুনি যদি মানুহ সৰহকে আনি দিয়ে।
হয়, হয়। তেনেকৈ মানে মই কথা পাতিব লাগিব মানে বহুত মানুহ যাওঁ বুলি কৈ আছিলে। ত' তেওঁলোকক এবাৰ এবাৰ সুধি চাব লাগিব। মই আপোনাক মই আপোনাক কাইলৈ জনাই আছোঁ দিয়ক তেওঁলোক যায় নে নাযায়।
হয়, ফাৰ্ষ্ট কথা আপুনি পেকেজিঙৰ পইচাটো কমি যাব মানুহ আনিলে। ছেকেণ্ড কথা আপুনি যদি নিতৌ আনি দিয়ে।
হয়।
তেতিয়াহ'লে আপুনি জব অপৰ্চোনিতি পাব। যিটো আপুনি গোটা অংকৰ চেলাৰী পাব পাৰে।
চেলাৰী পাম সেইটো এইটো হয়, এক্সট্ৰা চেলাৰী এটা ওলাই থাকিব আৰু সেইটো।
উম উম আপুনি পাৰ্ট টাইম হিচাপে কৰিব পাৰে নিৰ্দিষ্ট কাম নাই।
হয় হয়। মই মানে তেনেকুৱা মানুহৰ লগত কথা পাতিব লাগিব তেনেকা যোৱা মানুহ আছে কিন্তু মানে চবে সুবিধা নিমিলে যাম বুলি কলে যাব নোৱাৰে ধৰ। এতিয়া ধৰ এইটো টো সুবিধাজন এইটো ধৰ সুবিধাজনকে হয় ধৰ দিয়ক ন'।
সুবিধাজনক মানে আপুনি দুইটা কামেই চলাব পাৰিব কাৰণ আপুনি মানুহ দিয়াৰ পিছত আনি দিয়াৰ পিছত আপুনি গুচি যাব পাৰিব নিজৰ ব্যৱসায় চলাব পাৰিব কাপোৰৰ দোকান।
অ', সেইটোয়েতো হয়।
উম, ইয়াত মানে কোনো নিৰ্দিষ্ট টাইম নাই।
টাইম নাই হয় হয়। এনেই মানে মই মানে আপোনাক কাইলৈহে চিয়ৰ কৰি জনাব পাৰিম এতিয়া ধৰ মানুহবোৰৰ পৰা কনফাৰ্মেশ্যন ল'ব লাগিব। হয় তেতিয়া ধৰ কনফাৰ্মেশচন লৈ অ', অ', এনেই আমাৰ ঘৰৰ পৰাতো তিনটা যামেই।
উম,।
উম, সেই তিনটা ধৰ চিট আপুনি বুক এতিয়া আপোনাৰ মানুহখিনি কমপ্লিট হলেহে ধৰ যাব পৰা যাব হয় নে নাই। অ', মোৰ আমাৰ ঘৰৰ ওচৰত এনেকোৱা দহ পোন্ধৰ জন মানুহ আছে তেওঁলোক যাম বুলি কৈ আছিলে তেওঁলোকৰ লগত মই কথা পাতি তি লওঁ
উম,।
অ', যদি তেওঁলোকৰ মানে নেক্সট উইক মানত যদি মিলি যায় তেতিয়াহ'লে নেক্সট উইক মানতে আমি যাই দিয়া হওক ন'।
এনেকুৱা কথা নাই আপুনি ফেমিলী ট্ৰিপো যাব পাৰে।
হয়।
সেই হিচাপত আপুনি জনাব পাৰে ফেমিলি যাবনে গোটেই মানুহ দল হিচাপে পে যাব।
অ', নাই নাই মানে এতিয়া ধৰ ফেমিলি যাবলৈ ধৰ ফেমিলিততো বহুত পইচা লাগি যাব ফেমিলি বোলে সেইটো কাৰণে এইবাৰত ফেমিলি নাযাওঁ যেতিয়া লাডাখত যাম তেতিয়া ফেমিলি যাম আৰু। নহবা বৃন্দাবন গলে ফেমিলি যাম।
হয়।
অ', এনে ফেমিলি পেকত কিমান আহিব?
ফেমিলি বোৰত মই ক'লোৱে আপোনাৰ। যদি গ্ৰুপ হিচাপত যায় যদি গ্ৰুপ হিচ হিচাপত যায় তেতিয়া বাঢ়িব ফেমিলিটো আপোনাক মই অলৰেডি জনালো
হয় ঠিক আছে ফেমেলিটো বাৰতে এইটো ফেমিলি পেক টো সেইটো নেষ্ট ভাবিম এতিয়া ধৰ আমি যোনটো কেদাৰনাথ যাম বুলি ভাবিছো সেইটো কাৰণে আমি যা যোগাৰ চলাও আৰু ন এতিয়া টো আমাৰ ঘৰৰ পৰা তিনজন যাম বুলি টো ফিক্স হলেই আৰু বাকী কেইজন মানুহৰ পৰা কনফাৰ্মেশন টো ল'ব লাগিব
কনফাৰ্মেশনটো লৈ মোক আপুনি মোক অতি সোনকালে জনাব যিহেতু মই বুক কৰি দিব পাৰিম
অ ঠিক